শুনিছা?
অ', শুনিছো কওক, ভালনে?
ভালেই, তোমালোকৰ ভাল?
অ', ভালে। কি কৰি আছে? খোৱা বোৱা কৰিলো এই দহটা মানতে।
অ,
এতিয় চাহ তাহ কিবা কিবি খাম আৰু।
অ', আমি আকৌ ৰাতিপুৱাই এই ৰুটি চুটি কিবা খাওঁ, খাই পেলাই এ আঢ়ৈটা তিনিটা মানত ভাত খাওঁ।
অ, অ', এতিয়া ভাত বনালে?
অ, বনাই খাই কৰি আজৰি হলো আৰু ধুবলৈ আছে, অলপ বহি ফোন এটা কৰি লওঁ।
অ, কি বনালে আজি?
আজি দালি, ঔটেঙা, আকৌ বনৌনোৱা শাক যে চিনি পোৱা?
অ, দেখিছো মই বনৌনোৱা শাক, আমাৰ বাহঁতৰ বাৰীতে আছে যে।
অ, বনৌনুৱা শাক, অ, খাব লাগে। বনৌণুৱা শাক, আৰু কিবা কিবি শাকৰ ভাজি তাৰপিছত এইবিলাক, চালাদ
উম, অ, অ,
তোমাৰ ছোৱালীজনীয়ে ভাল পাইছে?
ভাল পাইছে মানে, আজি অকণ গাটো গৰম হৈ আছে, জ্বৰ উঠাৰ নিচিনা হৈ আছে।
অ, তাৰমানে এয়া ওলালে জ্বৰৰ ভাৱতটো থাকে।
অ, সিকেই আমনি কৰি আছে অলপ অলপ দিগদাৰ লাগি গা তো অ,
তাইক এই সন্ধ্যা সময়ত, অ, আমাৰ ছোৱালী ভালেই, সন্ধ্যা সময়ত তুমি, ধূনা জ্বলোৱা নহয়, নজ্বলোৱা জানো?
অ, জ্বলাওঁ।
উ ম তুমি ধূনা জ্বলাই, ধুনাতে সেই নিমপাত কেইটামান দি পেলাই তাইক ভালকে গাত ধোঁৱা লগাকে
অ,
বিচি বিচি দিবাচোন ধোঁৱা খিনি।
অ, তেতিয়া সোনকালে ভাল হৈ চাগে?
সোনকালে ভাল হয় অ, মোৰো হৈছিলে, মোৰ হওঁতে সেইয়া মোক সেই আমাৰ মায়ে আহিছিলে, সেই মায়েহঁতে তেনেকে দিছিলে।
অ,
মোৰ যেনিবা ওলোৱাৰ লগে লগে, এই পৰাশৰ সুমী ওচৰলৈ গ'লো, সেয়া ঔষধ খালো তাৰপিছত সে ফটো খালেও আকৌ এয়া ঘৰুৱাভাৱেও হেৰি কৰিলে যে সোনকালে ভাল হ'ল।
অ',
কাম পাতিব লাগে যে
অ', আই সকাম পাতি দিলেও ভাল হৈ যায় গৈ উম,
অ', অ', নহলে তুমি শীতলা মন্দিৰত গৈ শৰাই দিবও পাৰা।
অ',
লাওখোৱা টোতে আছে শীতলা মন্দিৰ। লাওখোৱা ৰদতে আছে উম, ই ডাঙৰ বহ আহত গছ এজোপা তলতে আছে। তাত পূজাৰী থাকে বেছি নহয় অকমান ইয়াত টিঙৰ বেৰ দিয়া সৰুকে সে তাত পূজাৰী থাকে পানী দিয়ে। শীতলা মাওছো সেয়া গাই মোয়ে সানিব লাগে
অ', অ', উ, তেনেকে কিবা এটা কৰিব লাগিব।
উম,
বেমাৰ হৈ থাকিলে ভালো নালাগে।
ভাল নালাগে অ', তোমালোকে কিহে খালা ভাত?
আমি ৰাতিপুৱা দালি বনালো। তাৰপিছত আকৌ আলু বুত এনেকৈ ভাজি বনালোঁ আৰু।
অ',
কে খালোঁ
এ গৰমত বেছি বনাবলৈও মন নাযায়।
অ', অ', উম, আজি তথাপিও বতৰটো অকণ ভালেই হৈ আছে। এইকেইদিন - এইকেইদিন যে বা থাকিব নোৱাৰা গৰম দিলে।
উম, বৰষুণ জাগে ঠাণ্ডা পেলালে আৰু।
অ', আজি ৰ'দটো ইমান নাই দিয়া।
উম, তোমালোকৰ বৌহত আহিলে ফুৰিবলৈ গৈছিলে যে?
অ', আহিলে আজি এঘাৰটা মানত পালেহি আহি।
অ',
অ', এই ল'ৰাটো হেৰি নাটকৰ হেৰি আছে যে কৰ্মশালা আছে।
অ',
তাত নিব লাগে বোলে সোনকালে আহিলে আৰু।
অ',
যোৱা দিনাখনো মানে ৰ'দতো কাৰণে আবেলি গৈছে।
অ',
আহোঁতেও মানে সেই ৰাতিপুৱা আহিম বুলিয়ে কৈছো ইমান ৰ'দ দিয়ে। ৰদত বাইকত আহা দিগদাৰ হয়, সেইটো কাৰণে অ', সেইটো কাৰণে ৰাতিপুৱা সোনকালে গুচি আহিম বুলি পেলাই কৈছিলে। আহিলে হব
তাকেই। তোমালোক একে, আজি নেযাও নেযাও আজি ঘৰতে আছোঁ।
অ',
এই ল'ৰাটো টিউশচন আহিব নহয় আবেলি সময়ত।
অ', এইবাৰ কোন ক্লাছত?
এবাৰ ক্লাছ টেনত। মই নেথাকিলে আকৌ সি অকণ দিগদাৰ পায়।
উম, ট্ৰেইনত যদি অলপমান হেৰি কাঢ়া হ'ব লাগিব এতিয়া। সেইব উম, অ', অলপ দেৰিলৈকে অ', অলপ দেৰিলৈকে পঢ়িব দিব।
উম,
এইকেইদিন অকণ কষ্ট কৰিলেহে অলপ মানে ভাল ফল পোৱা যাব, উম। অ', হয়েই মাকহঁতৰ হে বেছি ভয় লাগি থাকে। ল'ৰা ছোৱালী কিবা এটা হলে, মাকাহঁতৰহে মানে বেছি চিন্তা হৈ থাকে আৰু।
অ', হয় কথাটো।
আকৌ ৰিজাল্ট দিয়া দিনাখনলৈ। ভাত পানী খাবলৈ মন নোযোৱা হৈ থাকিব, অ', আমাৰ মা এই বা লৰাটো দিওঁ তেও বা একে ভাত পানী নোখোৱা হৈ থাকিলে। আগদিনাখনৰ পৰা কি হব, কি নহব তাৰপিছত যেনিবা ভাল হ'ল। হ'লগে আৰু
অ', তোমালোকৰ বাই-ভনী কেইজনী?
আমাৰ বা-বা এজনী আছে। তাৰপিছত ভণ্টি এজনী, তাৰপিছত মই মা অ', মই দুই নম্বৰ আৰু। তাৰপিছত ল'ৰা এটা আছে, ল'ৰাটো একেবাৰে সৰু, সৰু যদিও মানে বিয়া পাতিলে আৰু এতিয়া।
অ', আজৰি।
অ', আজৰি খালী তিনি নম্বৰ ভণ্টিজনীহে মানে বিয়া যোৱা নাই। আছে ঘৰতে, তাইয়ে মানে বেংকত কৰি আছে বুলি কৈছিলো যে কালি।
অ', অ'।
সেইজনী উম,
তোমালোকৰ বাৰ ল'ৰা মেট্ৰিক কি যোৱা বছৰ দিছে?
যোৱা বছৰ নহয়, তাৰ আগৰ বছৰ দিছিলে।
অ', তাকেই।
উম,
তোমাৰ ওচৰত হাঁহ আছে নেকি? হাঁহৰ মাত শুনিছো।
হাঁহ অ', এই পিছফালে মানে মই আহি বহি আছোহি যে বাঁহ তলতে। এ, পুখুৰীটোত হাঁহ খিনি এৰিদি-এৰিদিয়া হৈ আছে। এৰি থৈ দিলো, মানে পুখুৰী এটা আছে পিছফালে তাতে চব হাঁহ আহি থাকেহি। ঘৰৰ খিনিও থাকে, বেলেগৰো-বেলেগৰো আহি থাকেহি অ', পিছফালে আছে পু ফূৰে না, সেইটো কাৰণে হাঁহ পুহিবলৈ ভাল আৰু। মানে, এই পুখুৰীটো আছে যে।
অ'।
হাঁহ পুহিলে মানে, অ', অ', মানে তাতে চ চৰি থাকে, বেলেগলৈ নাযায় ইমান। আছে ওচৰত মানে মাছ তেনেকে এৰা নাই, এনেকে হেৰি বনৰীয়া মাছ সোমাই নহয়। সেয়াই আছে অ', পথাৰ আছে ওচৰত। তাৰপিছত ওচৰত আছে, দুটা-তিনিটা পুখুৰী অ'। আমাতোৰ আছে, লগতে আৰু দুটামান আছে পুখুৰী, ভাল আৰু মানে।
অ', হাঁহ পুহিবলৈও ভাল মাছকেইটাও খাবলৈ পোৱা যায়।
মাছো থাকে।
অ', আমাৰ ঘৰত আছিলে বৰদোৱা। ইয়াত নাই, কিন্তু বৰদোৱা ঘৰত আছে মাৰ ঘৰত দুটা আছে। ডাঙৰ ডাঙৰ। আগতে আমি হাঁহ পুহিছিলো। উম।
হাঁহ পুহিলে ভাল মানে ঘৰতে হাঁহৰ কণীও পোৱা যায়। তাতে আকৌ হাঁহৰ পোৱালি হোৱালে ডাঙৰ কৰি বেচিবও পৰা যায়।
চিবও পোৱা যা
মানে জানী অ' কণীৰ দাম বহুত হ'ল আজিকালি, লোকেল কণীৰ বহুত দাম।
কেনেকে?
অ', হালি পঞ্চাশ টকা নে কিমানকে লয় হ'বলা। অ', তাৰপিছত আকৌ সেই জানুৱাৰী মাহত হাঁহৰ দামতোও বেছি উঠে নহয় তেত্ তিয়াও বেচিব ভাল পোৱালি হোৱাৰ পিছত ডাঙৰ অ' ডাঙৰ কৰি মানে এতিয়াৰ পৰা পুহি থাকিব লাগে, পোৱালীবিলাক ৰাখি-ৰাখি জানুৱাৰী মাহতে মানে সৰহকে কৰি বিক্ৰী কৰিব লাগে, তেতিয়া মানে লাভ হয় আৰু।
লাভ হয় আকৌ এই সৰিয়হ ফুলাৰ দিনতো মানুহে খুব হাঁহ খাই নহয় তেত্
হাঁহ খায়। অ' হাঁহটো মানে তেতিয়া তেল হয় যে বেছি। খাই ভাল লাগে অ'।
ভাল লাগে অ'। আজিকালি আকৌ বহুত প্ৰজাতি হাঁহ ওলাইছে নহয় কিবা গড়ালত পোহা নিচিনা।
অ'।
সেইবিলাক হাঁহৰ মাংস খাই ভাল নালাগে, সদায় পথাৰত চৰাতো বেছি ভাল লাগে।
অ', অ', উম, মানে লোকেলটো বেছি ভাল লাগে আৰু।
তেনেকুৱা হাঁহ পোহা নাই। খালি মানে হে এই ঘৰতে পতিহা আছে যে লোকেল পাতিহাহটো সেইটো পুহিছো তাৰ পিছত আকৌ বৌহঁতৰো আছে চীনা হাঁহ। চীনা হাহঁ আছে। চীনা হাহঁ
অ'। চীনা হাঁহে বোলো ঘৰত একো থাকিবলৈ নিদিয়ে।
অ', একদম চব গছ অ' গছ খাই পেলাই। একো গছ মানে ৰুবলৈ নোৱাৰি। অ' আমাৰ আগফালে মছন্দৰী গছ জোপা আছিলে ইমান খালে। খাই গছ নাইকিয়া কৰি পেলালেগে।
অ', সিহঁতে এইবিলাক খুব ভাল পায় খাই।
অ', একোৱে ৰুই দিব নোৱাৰি। মানে আৰু মুৰ্গী-মুৰ্গী চি পোৱা মুৰ্গী খিনি বাৰ হৈ কৰিব নোৱাৰি।
ই মুৰ্গীয়ে অ' খুচৰি একে অৱস্থা নাইকিয়া কৰি পেলাই। তুমি শাৰী পুচি থবা নহয় তাত খুচৰি মুুচৰি এবস্তা নাইকা কৈ পেলাই।
এই মানে আগফালখন সেই কৰি থাকে লেতেৰা কৰি থাকে ইমান। এইবিলাক মোৰ পুঢ়িলেও আপদ নুপুঢ়িলেও আপদ।
তেওঁ পুহিছো আৰু ঘৰত লাগেই যে।
লাগে লাগে কণী কেইটাকে লাগে ল'ৰা ছোৱালীয়ে খাবলৈ। উম। আজিকালি কি খাবা আজিকালি কণীবিলাকো ভেজাল।
অ', ভেজাল চব একেবাৰে প্লাষ্টিকৰ কণীও ওলাই গৈছে।
ওলাই গৈছে। অ', উঠনি বাতৰি এটাত পালো একে কণী কেনেকে বনাই দেখিয়ে তোমাৰ কিবা লাগি গৈছে। আমিতো সেইবিলাককে খাই আছো।
অ', সেইবিলাক খাই আছো। এতিয়া কিনি খোৱা মানে চব মানে এইবিলাক ভেজাল বস্তুৱে খোৱা যায় আৰু।
ভাল বস্তু
শাক পাচলিৰ পৰা ধৰি চব সাৰ দিয়া। আজিকালি শাক পাচলি আনি, অ'। শাক পাচলি আনি বেছি দিন, উম, শাক পাচলি আনি মানে বেছি দিন থ'ব নোৱাৰিয়ে। অ' আজি আনিলো কাইলৈ গেলিয়ে গ'লগৈ। কিমান সাৰৰ দিয়ে।
সেইকাৰণে ঘৰতে পৰাপক্ষত কৰি খাব লাগে। ঘৰতো কি কৰি খাবা বান্দৰ পৰা পাৰিবা হবলা।
অ' হেইটোতো হয়েই।
তোমালোকৰ ফালে যায়নে বান্দৰ?
বান্দৰ মাজতে কেইটামান ওলাইছিলে তাৰপিছত এতিয়া আক' দেখা নোহোৱা হৈ আছোঁ কিন্তু। ইমান নাই বান্দৰ। মাজত তে ওলাই ভিতৰত সোমাই একে দালি চেনি একো থ'ব নোৱাৰা কৰিছে। বেছি নাই হেই দুটা মানে, তাৰপিছত এতিয়া উ, নেদেখা হৈছোঁ। ধৰি লোৱা আকৌ। আমাৰ ইয়াত আকৌ কেৰ্কেটুৱা আছে। কেৰ্কেটুৱাৰ উৎপাত বেছি। উম। তামোল নাথাকে। অ' তামোল, নাৰিকল একে নাৰিকলটো মানে গোটা টান হৈ যায়গৈ। সেইটোবো বাকলি গুচাই গুচাই খাই। খাই নাজানো আৰু, উম। অ' হয় চাগে।
কিবা এটা কৰি খাবলৈও মানে সিহঁতৰ পৰা নোৱাৰি আৰু। তাকেই। অ'। অ'। ছোৱালী শুলে এতিয়া তোমাৰ?
নাই এই মানে বায়েকৰ হেৰি কি বুলি কয় এই তোলনি হৈছিলে যে আমাৰ ভতিজাজনী তাই মানে হেৰি বত আছিলে যে ষোল্ল দিন তাৰপিছত কেই কেইজনীমান মানে হেৰি এ, হেৰি ছোৱালীলৈ যে তোলনি নোহোৱা এনেকুৱা ছোৱালী লৈ লগ লাগি পেলাই মানে ভাত খাই বইল ভাত খালে মানে সোনকালে বৰটো ভাঙা যায় বুলি কয় আৰু। সেয়া বায়েকে বনাই আছে যে খাবলৈ কাৰণে তাত ৰৈ আছেগৈ।
অ' তাক এতিয়া বইলে খুৱাবা প্ৰায়।
অ', অ' বইলে খুৱাই আছো। উম, উম।
ঠিকে আছে হ'ব দিয়া।
অ' হ'ব দে।
ই হ'ব দিয়া, ৰাখা অ'।